অঁ শুনিছো চানে
অঁ
কি কৈছা
পুৰণা ঘৰত বহি আছো
অঁ মই ভাতকেইটা খালো খাই লৈ মামি আহিছিলে, উম হেৰি আম আনিছিলে আম খালো। খাই লৈ আছো আৰু তেনেকে
আমাৰ হিচাপ নাই
উম
আমাৰ আমতে কেতিয়াবা খাই বৈ শেষ এতিয়ালে আম নাথাকে আৰু
অঁ জামু এজোপা আছিলে জামুজোপা কিনি হল শেষ হৈ গল নেখাওতে নেখাওঁতে
অঁ এই কঠাঁল গছো নাই আমাৰ কঠাঁল খাবলৈ এইবাৰ একো কঁঠালৰ গুটি এটাও দেখি পোৱা নাই।
আহ কঁঠাল আগতে এনেকুৱা এ কঠাল চোঁঠাল পকে নহয়
কেঁচা হয় বুলি কাটি পেলাল গছ একোৱেই নাই এইবোৰ বৰ জেৰেপনি হয় এইবোৰ গছ পাত হৈ হৈ
হয় ব তথাপিও আগতে ধেৰ আছিলে নহয় হে কঁঠাল গছবোৰ। কিমান ধুনীয়া ধুনীয়া কঠাঁল আছিলে
ঘৰ বনাওঁতে বনাওঁতে গছ কাটি তহিলং কৰিলে
উম উঠালো ধেৰ গোটেই হেৰি কথা তাত কঁঠাল আছিলে নহয় আগতে ন, কঠাল সৰু সৰু গুটি ইমান ধুনীয়া ধুনীয়া আছিলে। আকৌ কেঁচাই খোৱা কঁঠাল।
উম, কেঁচাই খোৱা কঁঠালো আছে লে এতিয়া নাই সেইবোৰ একোৱেই নাই
উম। গোৱাল, বৰা ধানৰ আগিয়া যে, উম
আচলতে গো সিবোৰ হে ভাল পাওঁ খাই।
অ আও বেছিকে গুটিবোৰ ভাল লাগে। কেতিয়াবা কেতিয়াবা ফুটা, ত মন যায় খাবলে এফুটা দুফুটা।
উম কেতিয়াবা মন যায়তো না পকিলে মেনে। পিঠা গুৰিৰ লগত খুন্দি পেলাই এই পিঠা, সানি পেলাই,
উম। আগতে কঁঠাল পকিব বুলি ক'লে পিঠাগুৰি খুন্দা হয় নহয় ন পিঠাগুৰি ভাজা হয়। ভাজি পেলাই খাবলে। সেনকা
কেতিয়াবা তেনেকে খাওঁ, পিছত এই আমাৰ এই মাষ্টনী এজনীয়ে শিকালে। বোলে পকা ক, ভাল বোলে, ভালকে পিটিকি লৈ বোলে পিঠাগুৰি সানি বোলে, তেল পিঠাটো দৈ বোলে ভাজি খাবচোন বহুত ধুনীয়া লাগে বোলে।
অ। এবাৰ তই কৈছিলি নেকি, মই কৰি চাইছিলো নেকি বাৰু কৰি চালো নে নাই জানো কৰিম বুলি কওঁতে অ।
কৰি চাইছিলি কৰি চাইছিলি খাবলে অকমান টেঙা টেঙা লাগে।
অ।
চেনী অকনো দি দিব লাগে।
উম উম। অকমান মানত কথাটো মনত পৰিছে বাৰু।
উম।
উম পিছে কিবা এইবোৰ পাই থকা সুলভ সহজতে পোৱা বস্তুবলাকেই বেলেগ বেলেগ ৰেচিপি বনাই বনাই খাব পাৰে মানুহে।
অ আমি যে। এতিয়া ফোনটো পোৱাৰ পৰা ধৰি আনে কিবা এটা কয় এইবোৰ দেখি থাক কোৱা।
অহ।
নহলে জানুহে আগৰ পিঠা কেইটাত। দেহে থাকিলে আও।
অ এইবোৰ নতুন নতুনকে বানাই এনে। এনেই বনাই ট্ৰাই কৰি চাই মানে এনেকুৱা কৰি চাওঁচোন কেনেকুৱা হয় বুলি ভাবোতেো ধুনীয়া হয় নহয়। সেইেতুোকে আকৌ দি দিয়ে জনাই দিয়ে মানুহ বিলাকৰ যেতিয়া আকৌ। তোলাৰ নতুন বস্তুৱে হৈ পৰে আও। ৰেচিপি এটা হৈ বয় আও।
মেটেকা ফুল বোৰ যে ওলাই খালত মেটেকা ফুল এইবিলাক হেনো বোলে। খুন্দু চাউলৰ লগত পিহি পিহি হেনো বোলে হে কিবা বনাই খাই বোলে।
অ আৰু পথাৰত পৰা সৰু সৰু মেটেকাটো যে সেইটো মানে শাক খায়।
অহ।
বিশষকে সেইটোহে মানে পথাৰৰ পৰা যেকণ অকণ পানী বেটেকাটো যে এইটো মানে।
এ এই ধান এ ৰোৱাৰ পিছত আহিন মহীয়া বোকাত হয়।
অ সেইটো চব্জি খাই বুলি শুনো। অ লেহেতিয়া শাকব আজিকালি নাপায় নেকি বাৰু।
পাই সেই বেছি দ মাটিবোৰত হেলেতি সেই শাক থাকে।
আগতে আমাৰ এইবিলাকত ধেৰ হয় নহয়।
আমাৰ তাতো ঠায়ে ঠায়ে হয় সেই জামটো ফালে হয়।
অহ।
এইবিলাকো নহয় বিহ লগঙনিয়ে পৰিৰিলে আৰু এখনখন।
এবাৰ হেৰিয়ে কিনি আনিছিলে আকৌ আমাৰ মানুহ হেৰিয়ে।
জো।
অ মালিক চনাই কিনি আনিছিলে নহয় দিগম্বৰিবা এবাৰে লেহেতি। ইতিহাস খাইে পোৱা নাই তেওঁ দেখিচিনিয়ে নেপায়। ভ খাই নে কি খায়ে বনাই। কছাৰী এ জনে বিক্ৰী কৰি থকা দেখি লৈ আহিলে অ খাই ভাল লাগিছো। কেলে বাও তিতা হয়। এতিয়া বহুত দিন মূৰত।
উম সৰু সৰু মাছ দিব লাগে।
চাগা। আকৌ কল বিলাকো কল বিলাকো এনে আমি খাওঁহে কলৰ পেলাই কলৰ পৰা আকৌ কি মিঠাই উলিয়াই বনাই বনাই
উম হুম হম কলৰ পৰা উলিয়াই একো কত হাল। কঠালৰ পৰা উলিয়াই।
ভালতো উলিয়াই আৰু আম। পাও উলিয়াইছে এটা আমিত আম। কেক এটা দেখিছো সেইদিনাখন বৰা চাউলে। ব চ বৱা চাউলটো মানে। গাখীৰৰ লগত সিজাই আছে। দেই এটা ৰেচিপি। গাখীৰৰ লগত সিজাইছে। সিজাই পেলাই চেনি তেনি দি একদম মানে বৰা চাউলতো এনে ভেল ভেলিয়া হৈ যায় নহয় একদম একে ভালকে বেছিকে সিজাই পেলালে। সিজাই পেলাই ডাঠ হৈ গল নহয় চেনি তেনি। দি আও। তাৰ ওপৰত আমৰ মানে। আম পিচি পিহি পেলাই ঘুলঘুলীয়া কৰি তাৰ ওপৰত এনেকে বনাইছে এইটো আম। কিবা কেক বুলি। সেই আও উপৰত কিবা কিম দি দিছে। অ ক্ৰীম দি দিছে মানে। নহলে বৰা চাউল। চাউল যে কিবা গোন্ধ এটা থাকে। দাল। সতে সেই কেকটো। অ ভালেই হব চাগে খাবলে খুব ধুনীয়া একেবাৰে। পুৰা পিয়ৰ গাখীৰত মানে পাউদাৰ গাখীৰ দি পেলাই এনেকে সেইটো বৰা চাউল খিনি সিজাইছে।
অহ।
তাৰপিছতে। সিজাই পেলাই মানে হেৰি দিছে গিৰীয়েকক। খাবলৈ দিছে।
উম।
সেইটো এটা মই সেইটো চাই থৈছো। খালি ফ্ৰীজ চিজ নাইকিয়া যে সেইকাৰণে অকণমান দিগদাৰ হয়্
সেইটোয়ে মই ফিজ হলে মানে থৈ দিবলৈও ভাল।
অ। আকৌ মানে তেনেকুৱা কৰি নহলে অ অ আমবোৰ মানে মিক্সিত হেৰি কৰিলে মানে ঘুলঘূলীয়া হৈ গ। বেয়া নহয়। তেতিয়া মানে আকৌ সেইবোৰো পাৰিম। ফ্ৰিজত থলে মানে টাইট হৈ যায় সেয়া ভাল আৰু। তেনেকুৱা সেইবোৰ তেনেকুৱা মোৰ ৰেচিপি ঢেৰ বনাম বনাম বুলি ভাবি ভাবি থৈ দিছো বনোৱাহে হোৱা নাই আৰু। তেনেকুৱা আকৌ মাছৰ কিবা আকৌ সেই লগত। কলডিল ল যে বাকলিটো যে চোলাটো সেইটো কিবা কিবি হেৰি হাতটো আঙুলি আঙুলি ধ সেইটো লগত শুকান মাছৰ এটা চাই
উ বাৰু সেইটো বাৰু ক হেৰি কল দিল বাৰু। সেইটো খাই এইবাৰ যে তামোলৰ ভিতৰত থকা ফুল। তোৰ যে ভাজি খাই।
অ সেইটো ভাজি খাই সেইটো সেইটো কিছুমানে কিন্তু গৈছে দেই ফেচবুকত এনেকে ভাজি খোৱাৰ কথা খাবলৈ কেনেকুৱা লাগে ভাল লাগে এনেকে। কৈ আছে নহয় মানুহ বিলাকে এ এনেকৈ খাবই কিন্তু এইটো বস্ত নালাগে সেইয়া আমাৰ তামোল এজোপা তামোল এটা। খালে এখন খালে আমাৰ মূৰা ঘূৰাই। কেনেকে পৰি যাও এতিয়া তামোলৰ দাবীটোত কিমান অসংখ্য্ তামোল থাকে। সেই তামোলৰ গোটেইখিনি। সেইটো যিটো অপকাৰিতা বস্তুটো সেইয়ে অকন-অকন সেইবিলাকতে সোমাই থাকে। তামোলৰ পৰাটো একো উপকাৰ নাই। তামোলটোতো একো ভিটামিন নাই আমি যিটো তামোল খাওঁ। মোৰহে ঘূৰাই কেতিয়াবা লুটিখাই পৰি যাও অ সেইটো গোটেইখিনি। সেই ফুলবোৰ যদি আমি একেবাৰে ইমান খিনি খাই পেলাও তেতিয়াাহলে কিমান তামোল আমি একেলগে খাই পেলোৱা হয় এইখিনি দেহাত কিমান অনিষ্ট কৰিব পাৰে। গতিকে খাই ভাল লাগিলো এইটো বস্তু। খাব নালাগে এনেকে দিছে এজনীয়ে।
উ উম।
মই নহ
বাৰ সেইটো বাৰু বাহৰ ব গাজটো কাটি আনি পুনে ভাজি খাল যে লাগিছিল
অঁ ন তথাপিও বাঁহৰ গাজটো আকৌ খাবলৈ কিবা এটা বেলেগ এটা আছে। ন এইটো বস্তু কিবা কেহা নিচিনা আছে। ছে তামোলৰ কেঁহা এাৰ নিচিনা। বাঁহৰ গছতটো ভাল লাগে আৰু বাঁহ অঁ বাঁহৰ গছটো বাৰু খাবলে ভাল এইটো অপকাৰ নকৰে এইটোৱে বাঁহৰ গছটোৱে উম তামোলৰ সেইটোয়ে খোৱাৰ পিছত যদি আমাৰ কিবা কিবি লাগি আছিলে নহয় ডিঙিটোৰ ওচৰত হয় হা মানে ভাৱ এটা কিবা এটা চাগে অপকাৰ কৰে সেইটো মোৰ ওচৰতৰ ঘৰুৱা দুৰ্বল হয় চাগে অঁ অঃ দেওঁতা কি কৰিছে?
এটা য আছা অগমান অঁ বুলি কৈছে উম
তাকে দেদাই ফোন চোন নাই ছোৱা নেকি?
নাই বৰকৈ নাচাই, চকুৰ অপাৰেচন কৰিলে যে।
অঁ
চাই নাথাকে এনেই কেতিয়াবা চাই আৰু ন বেছিকে পথাৰলৈহে গৈ থাকে আৰু
অঁ অপাৰেচন কৰিলে এই স স্কিনখনৰ কাৰণে আকৌ বেয়া বেছিকে থ উম পথাৰলৈ গলেও এই গাগল চচমা এযোৰ পিন্ধি যাব লাগে। তে
আঁইঅ কু মাৰিব যাওঁতেবাৰ চশমা লগাই যাব নে
অঅঁ চচমা পিন্ধি পথাৰলৈ যাব লাগে উ
চানগ্লাছ
হেৰি হালোৱা বোলে চানগিলা পিন্ধিহে আহি যাওঁ পথাৰলৈ হয়ে নহয় কুৰ মাৰিবলে
নহ আগতে যে হে গৰুৱে হাল বাই থকা গৰু নেজ মাৰি, মাৰি চকুবোৰ বেয়া কয় দেতা
এই জান মোকৰ কি চিনেমা খত এই চিনেমা খত কিলে এটাই হেৰি হাল বাওঁতে চচ নাই জানো কিবাখন চিনেমাত আছিলে ৰং ম খনত
পছে
ৰহনত
ন নে বালে উপায় কিয়
অ
বাবৈটো লাগিব।
উম
আমাৰ তেওঁ এতিয়া চচমা লগ লগাই সু মানে নলগাই লগাই এটা আলিহে দিবলৈ আছে। ছ
অ ছোৱালীয়ে পৰীক্ষা কেনেকুৱা হল আজি
ভাল হৈছে সেইকাৰণে আহি শুই আছেহি। কোৱা
শুই আছা নেকি?
অ কাইলৈ কাইলে কি আছে বা
কাইলে হেৰি আছে সমাজ বিজ্ঞান।
আহ মই পঢ় হ এয়া ভালকে পঢ়িব লাগে আৰু ভাল ৰিজাল্ট কৰিব লাগে।
উম তা তা তাত চিঞৰি চে একে নাই খোৱা বুলি
আহ। দুৰপা
উ অ বাৰ